অ' শুনা পাইছা ন মোৰ মাততো বা ইক'ৰ নিচিনা আহিছে নেকি? ক'তো অহা নাই চাগে অ এইবাৰ পিছে মোৰো মাততো ইক' যেন পোৱা নাই।
আহ
তাকে অ' আহ কি বুলি কয় কি কৰি আছিলা পিছে
এ আছিলো এনেই,
আহ আগপিন পিচপিন আহ আহ আহ আহ, আজি আলহী অহা নাই গাঁৱৰ,
আজি গাঁৱৰ অহা নাই, চাগে গধূলাাহে খুৰা হত, আহে ওলাই,
সন্ধিয়ালৈ অ' অ' অ' ঠিকে আছে। আৰু মানে উম আমি তালৈ গৈ আছো গমটো পাইছা চাগে তুমি
আহ পাইছো পাইছো,
অ এই মাটি অকমান দেখা পাইছিলো তাৰমানে বোলো তাকে চাবলৈ যাওঁ সেনেকে বুলিয়ে ওলাই আহিছো এএ তাকে। এতিয়া তাতে কেনেকুৱা ধৰণৰ মাটিৰ চলি আছে কিবা আইডিয়া আছে নে তোমাৰ?
মাটিটো তোমাৰ, বাম, আজিকালি মানে ৰাস্তা কাষৰ বাম মাটি বিলাকৰৰো দাম বহুতেই হৈ গ'ল।
হয় নেকি? উমম।
পথাৰৰ মাটি বাৰু অকমান। কম হয় আছে কিন্তু মানে সেই ৰাস্তা কাষৰ বেছি হয় আছে।
কিন্তু মই এটা কথা বুজি পোৱা নাই হা। মানুহ বিলাকে খুব মাটি বিক্ৰী কৰি আছ তুমি যদি চোৱা য'তে ত'তে খুব মাটি বিক্ৰী কৰি আছে ঠিকে আছে বাৰু মাটি বিক্ৰী কৰিছে কিন্তু খেতিৰ মাটি বিক্ৰী কৰি আছে।
অ' সেইটো বেয়া কৰিছে।
অ', এতিয়া যদি খেতিৰ মাটি বোলে আমাৰ নিচিনা মানুহে লওঁগে তেতিয়াতো আ মইতো ঘৰ বনোৱাৰ বাহিৰে একো ন কৰো মইতো খেতি কৰিব নাজানো, অ' বা মোৰ ঢৌ নাই আৰু সেইখিনি মোৰ মানে আধাৰৰ মই সেইখিনিত নপৰো। এতিয়া খেতিয়ক এজনৰ যি যিখিনি জ্ঞান থাকিব মই সেইখিনি জ্ঞান হ'বলৈ মই সেই পৰিৱেশটো লাগিব, গতিকে মই গৈ পেলাই তাত ঘৰহে বান্ধিমগে। এনেকে যদি খেতিৰ মাটিবিলাক বোলে চবে যদি বি কৰাত লাগি যায়। আগলৈকে আমি চ চাউল-দালি কত
সেইটোয়ে মানে আজি কালি তোমাৰ খেতিয়ক বুলি কবলে মানে নাই। ন‌ইকিয়া হৈ গৈছে। আজিকালি মানুহে মানে খেতি নকৰে। মাটি তোমাৰ ব নিজে নক কৰে বন্ধকত দিয়ে বেলে বেগক দিয়ে। তাৰপিছতে বেছ ছি দিয়ে। মানে বৰ্তমান তোমাৰ এই বিনামূল্য‌ই চাউল-দালি ৰাইজে খাইছে। সেই কেতিয়াবা বেছ কিমানেমানে খেতি নকৰা হৈ গ'ল।
অ', কিন্তু মোৰ বোধেয় কি জানানে। চৰকাৰে নহ। অকমান ৰেষ্ট্ৰিকচ চন লগ ল'ব লাগে। বোলে এনেকুৱা এখিনি অঞ্চলত বোলে। খেতি-মাটি বিক্ৰী কৰিব নোৱাৰে। তাত খেতিয়ে পৰাব লাগিব। কোনোবাই যদি কিনেও তেওঁ সেইটো জানিব লাগিব যে এ ই খিনি মাটত আমি খেতিহে কৰিব পাৰি
এতিয়া খেতিয়কসকলে, যি-যি-কষ মানে যিমানে কৰি আ, তেওঁলোকে এতিয়া খেতি কৰি যে ধান বেছে। তেওঁলোকে এ যি যিখিনি ধান বেছে। সেইখিনি ধানৰ তোমাৰ দামেই নাই।
অ' অ'।
তোমাৰ ছয়শ, মোন তোমাৰ ছয়শ বেছি হলে মানে সাত শ তাতকে ওপৰলে যোৱাই নাই। কিন্তু তুমি যদি সেয়ে খিনিকে পিছ যদি কিনিবলৈ যোৱা
অহ্ অ'।
বেছি
কাৰণ আমি মানে, ঘৰৰ এতিয়া ধান আছে কেতিয়াবা আমি বেচিবলৈ যদি মানে, মানে মানুহ মা তু, তেওঁলোকে মানে অ' ঘৰলৈকে বেপাৰী আহে তেওঁলোকে মানে মোৰ তোমাৰ এ ছশ কেতিয়াবা তোমাৰ পাঁচশ, তাত ওপৰত নিদিয়ে।
এক মোনত কিমান কেজি মান থাকে চাগে?
কিমান কেজি? মই ইমান বিশেষ নাজানো। কাৰণ আমাৰ এনেকে মো-মোন হিচাপেহে এনেকে বেচি দিয়ে যে,
অ' মোন মানে সেই, তোমাৰ যিটো বস্ত
অ' বস্তা অ', উম, উম।
অ আচ্ছা। এতিয়া ধৰা উম--তোমালোকৰ যদি বোলে এনেকে বেচে তোমালোকৰ এই জহা চাউলটো বেচে নেকি?
অ' জহা চাউল, বৰা চাউল।
অ--বেচে এ জহা চাউল মই মানে, অকণ পাম নেকি বাৰু? ধৰা বিছৰ-বিছ কেজি
অ' পাবা, পাবা। জহা চাউল, বৰা চাউল এ পোৱা যায়। অ' তোমাৰ এয়া কোমল চাউল, ভাজা চাউল খাই
অ', অ' কোমল চাউল, উম। দৈ দি অ'। অ' মই তাকে তোমালোকৰ তাৰমানে কি আ-এতিয়া জহা চাউলটো পাম নে? মই যদি ধৰা এই যাওঁতে যদি বোলে আনোঁ বুলি ভাবো, পাম
অ' এ-পোৱা যাব। কাৰণ তোমাৰ এতিয়া আমাৰ খেতি চপাই কৰি হ'ল, এতিয়াতো আকৌ বাৰিষা এতিয়া হাল বাবই হৈছে। কিন্তু তোমাৰ যোৱাবাৰ যিখিনি তেওঁলোকে গোটাই ৰাখিছি তেনেকে বিচাৰিলে পোৱা যাব জহা চাউল।
অ'! তেতিয়াহ'লে তুমি
বৰা চাউলতো তোমাৰ এই‌ বিহুত টোত অ' বিহুতটো পিঠা বনাইছে।
পিঠা বনাইছে। মোৰ বৰা চাউল ধৰা দুই-তিনি কেজি হলেই হ'ল কাৰণ আমাৰ জলপান খোৱাতটো কম হয় কিন্তু খাই মই সাংঘাতিক ভাল পাওঁ, মই বহুত ভাল পাওঁ। একেবাৰে ক্ৰ্ৰীম হওক বা দৈ হওক অকমানৰ লগত ইছৰা মই বৰ টোৱে মানে খাব বিচাৰোঁ মানে বৰ ভাল পাওঁ কিন্তু। সমস্যাটো হৈ খোৱাটো কম কৰিম ষ্টাৰ্চ বিচি থাকে কে ন গতিকে মানে মোক কাৰণে খোৱাতটো অকমান ককাৰি হয় সেই কাৰণে মই খ কমাই দিওঁ কিন্তু খাই মই সাংঘতিকে ভাল পাওঁ সেইকাৰণ মোৰ বৰা তল যদি দুই তিনি কেজিও হয়। আৰু ইফালে ধৰা জহা চাউল নাই নাই কৰিলেও দহ কেজি মান টো আনিব পাৰিমেই চাগে মইতো পাৰিলে বেছিয়ে আনিলো হয় কিন্তু কথাটো হ'ল যে, আদৰ
দিগদাৰ হ'ব তোমাৰ সেই জহা চাউলৰ পায়স কন
অ' ৰাম জহা চলৰ পায়সখন উম আৰু ইয়াৰ জহাৰ গোন্ধ নাই
গোন্ধ নাই গোন্ধ নাই আমাৰ এলাই জহাৰ তোমাৰ বহুত গোন্ধ।
নাজানো ইমান মানুহ বিলাকক কৈ থাকো বোলো ভাল জহা দিবি ভাল জহা
অ' ইয়াত তুমি পাকঘৰত বনাবা ৰাস্তাৰ পৰাই গোন্ধ পোৱা যায় বোলে অ আজি কি বনাই বনাইছা ন
অ' মোলৈ অকমান ৰাখি
অ' ঠিক আছে জহা চাউলক খবৰ মই ৰাখিম বাৰু
অ' জহা চাউলৰ আৰু অ' বৰা চ চ লোক মানুহৰ জহা চাউল অকমানো মই মূল্য়তটো দিহে লম কিন্তু দেই মই এনেই নলওঁ তাৰমানানে দেই অ মোক সেই মূল্য়টোক বা মোৰ সেই অনুপাতে মই লম। মানে উ লৈ আহি দিম আৰু যেনেকে হ'লেও, আনিম আৰু। উম অ তাকে এহ। সেইবিলাকে, সেইবোলো মাটিৰ কাৰণে যাওঁ বুলি ভাবিলো।
অহ।
এতিয়া তাকে আৰু চিন্তা কৰি আছো বোলো সেইখিনিত কেনেকুৱা মাটিৰ চলি আছে। অ' পাৰি নে নোৱাৰি নে। কি কৰিব।।
অ' আহি চাবা যদি মানে। পথাৰৰ মাটি হলেও তোমালোকে হেৰি পথাৰ মাটি হলেও যদি ৰাখি।। ৰাখিব পাৰা ল'বা লৈ পেলাই।। কাৰবাক এনেকেদি দিবা চব্জি খেতি।। কৰিব পৰা যাব কাৰণ অ' ঘৰৰ চবজি।। তুমি ভাল।
উম ভাল লাগিব। ভাল লাগিব কিন্তু? মানে তাকে চিন্তা কৰি আছোঁ। মানে কিমানত পোৱা যায়। কি হয় পথাৰৰ মাটিৰ দাম। তেনে কোৱা বা তোমাৰ অ'। ৰেচিডেঞ্চিয়েল কেনেক।। কোৱা হয় আৰু এটা ডাঙৰ সমস্যাটো।। কি হয় জানানে? এই মাটিৰ ৰাস্তা।। তাতো যদি নহয় নহয় বৰ সাংঘাটিক।।
দিগদাৰ দিগদাৰ দিগদাৰ আৰু মানে মাটিৰ।। তোমাৰ কাষৰ মানুহে আজিকালি ৰাস্তা দিবলৈ।।
সেইটোয়ে ডাঙৰ কথা।। কথা অ' হয়।
উম, সেইকাৰণে মানে মাটি লওঁতে আগতে মালিকৰ লগত।। কথা পাতি।। লবা। বোলে আমাক ৰাস্তাটো আপোনালোকে দিব লাগিব। তেনেকে পাতি লবা অ লিখা পঢ়া থাকিব লাগিব। নিজৰ নামত আৰু যাৰ পা।। কিনা তেওঁৰ নামটোও থাকিব লাগিব। বা। কেতিয়াবা মানে নাথাকে বেলেগৰ নাম মতে থাকে মাটি খিনি তেওঁলোকে বেচি দিয়ে।
অঁ এতু বহুত বহুত গণ্ডগোল হয়, সা ৰাস্তা আৰু যদি নাপা অঁ সেইখিনি মাটিতো মোৰ কাৰণে মূল্য ভিন্ন মোৰ মই যদি ৰাস্তাই যাব নাপাওঁ অহ আৰু তুমি মানুহৰ লগত কাজিয়া কৰা সেইটো
নহয় নহয় কিমান লাগিবা তুমি
তাকে, সেইটো কাৰণে অহ বোলো অহ চাও মাটি অকনমান চাও সাধ্য অনুসাৰে যদি পাৰো বোলো সেই পথাৰ মাটিহে গৈ পামগে আৰু কাৰণ আজিকালি ৰেচিডেন্সী জীদ দাম হু হু অহ তাকে, আকৌ সেই পথাৰ মাটিকন যদি লৈ পেলাই বলে মই পেলাই থৈ দিছো তেতিয়াও লাভ নহয় নহ কিবা এটা হয়তো ঘৰৰ কাৰণে কিবা এটা হওক অহ সৰিয়হটোত একো এহ মানে কষ্ট নাই নহ মানে
ইমান কষ্ট নাই তুমি অঁ হাল বাই পেলাই তুমি ছটিয়াই দিলা তাৰ পিছতে কোনো বায়িপ কাৰোবাক বোলে তুমি কৈ বোলো সাৰ নিদিবও পাৰে বা তুমি বোলে মন কৰিছা অকন ভালকে কৰো বোলে অকনমান সাৰ দি দিছা। একো কৰিব নালাগে। তুমি চাৰিও চাৰে খালি বেৰি থোৱা নিজে ডাঙৰ হ'ব। অহ পানীও দিব নালাগে, বৰষুণ যদি পৰি নপৰিলেও পৰিলেও পৰিবই বৰষুণ নপৰিলেও মানে হয়গৈয়ে। প্ৰথমতে তুমি সৰিয়হ পুলিও খাব পাৰিলা তাৰ পিছতে ফুল আহাৰ পিছতে সৰিয়হ হৈয়ে যায়।
অ অ আচ্ছা আচ্ছা অ তেতিয়াহ'লে বেছি মেহনত নাই অ সেইটো কিয়
তাতে পেলাব পৰা যায়
মৰাপাট
অ মৰাপাট আমাৰ আমাৰ এতিয়া যিখিনি নিজৰ আছে মানে
অ'।
মাতি তাতো তোমাৰ এতিয়া মৰাপাত পেলাইছে।
অ', মৰাপাতটো কেনেকৈ হয় গাঁঠিৰ দ্বাৰা হয় জানো?
নহয়, নহয়। তোমাৰ সেয়া গুটিয়েই দিব তাৰ পিছতে তোমাৰ পুলি হয় মৰাপাতৰ পুলি মানুহে খাই নহয় আমাৰো আনে তাৰ পৰা বাৰী আনাৰ পিছত সেয়াাই তোমাৰ ডাঙৰ হৈ পেলাই অ', সেয়া হ'ব কিন্তু মৰাপাটৰ বহুত দাম আছে।
হয় নেকি?
এতিয়া মানে বেছি বেচিবলে হৈ গৈ মৰাবাত ওলাই।
অ', অ'।
যি বহুত দাম আছে।
অ'।
কষ্ট হয় কিন্তু। পানীত কৰিব লাগে নহয়। পানীত মানে এয়া পানীত কিবা গেপ দি থ'ব লাগে। মই দেখা নাই মানে আমা মই বেলেগে কৰা দেখিছোঁ। ঘৰৰ পথাৰ দূৰ হয় মই সেইকাৰণে যোৱা নাই। সে কাটি পেলাই মানে পানীত দি থ'ব লাগে। তাৰ পিছতহে তাৰ পৰা এৰুৱাই দিয়ে। কষ্ট হয় কিন্তু মানে লাভ আছে দাম বহুত।
দাম বহুত অ'। বুজিছো এতিয়া মৰাপাতটো কৰিবলৈ হ'লে তেতিয়াহ'লে অকমান দ' মাতি লাগিব।
অ', অ', নহয় নহয় তোমাৰ এই চাইডত কেতিয়াবা কিছুমান জান থাকে নহয়। বা পুখুৰী সেয়া কাটি কাটি তুমি পুখুৰীত পেলাই থ'বা। পাৰা বা এনেকুৱা পানী থকা জেগাত জান তাত পেলাই থ'ব
পেলাই থ'ব পাৰি অ', অ', বুজিছো। অ'।
মানে ভালকে তুমি কৰিলে চবতে লাভ আছে কাৰণ সৰিয়হ অহা তোমাৰ এতিয়া বৰ্তমান মোন ছাব্বিছশ সাতাইশ এনেক
বা বহুত ধানতকেও বেছি দাম।
বৰ্তমান সময় সৰিয়হ। কাৰণ আজিকালি মানুহে মানে ঘৰুৱা তেলটো খাবলৈ নাপায় ন।
ঘৰুৱা তেলটো নাপায় খাব।
তেলটোৰ কাৰণে বেমাৰ আজাৰো বেছি হয়। কিনা তেল খোৱা। সেই সৰিয়হতো কিনি নি তেওঁলোকে তেল পেৰি, পেৰি পেলাই খাইও আৰু সৰু পোৱালিৰতো গাতো লগোৱা যায়। অ, সেইটো কাৰণে মানে এতিয়া বৰ্তমান শৰীৰ য়হৰ মুনিয়ে তোমাৰ, ছাব্বিশ সাতাইশ হৈ আছে।
অ তাকে কি কৰা যায়, কেনেকে কৰা যায় তাকে। চিন্তা কৰি আছো ৰবা। অঁ ঠিক আছে দিয়া, তোমালোকৰ তালৈ যাম নহ হ তেতিয়া চিন্ত
অহ ঠিক আছে, ঠিক আছে। অ, আলোচনা কৰিবা অ। দেউতা লগত আলোচনা কৰ গম পাবা।
গম পাম অ, তাকেটো ঠিক আছে দিয়া ৰাখিছো। এতিয়া পিছে পৰাই ফোন কৰিম অহ-অহ।